হেল্ল' হয় নমস্কাৰ।
হয় নমস্কাৰ অ' আপোনাৰ অ' কিবা ব্যস্ততা আছে নেকি বৰ্তমান।
নাই, নাই মই এতিয়া সময় পাইছোঁ আপুনি ক'ব পাৰে।
হয় আপোনাৰ লগত মই অকনমান সময় কথা পাতিব বিচাৰিছিলোঁ যদি আপুনি ব্যস্ত নহয় হয় মই মই আপোনাৰ লগতে যে অকনমান আমাৰে অসমৰে এখন উম, মেইণ ঠাই বুলি ক'ব পাৰি ঐতিহাসিক ঠাই বা জিলা শিৱসাগৰৰ বিষয়ে অকনমান আলোচনা কৰিব বিচাৰিছিলোঁ আপুনি হয় আপুনি কেতিয়াবা গৈছিলে নেকি? শিৱসাগৰলৈ ভ্ৰমণ কৰিবলৈ বা অ' এনেই কেতিয়াবা কৰ'বাত এ যাওঁতে শিৱসাগৰত সোমাইছিলে নেকি?
নাই, নাই যাই পোৱা নাই মই-মই ওপৰ অসমৰ দেখিম নাই যাই পোৱা নাই। হয়।
হয়, হয়। অ' যায় নাপালেও হয়তো নিশ্চয় শুনিছে চাগৈ। আমি সৰুৰে পৰা শিৱসাগৰৰ নামটো শুনি আহিছো। কিতাপতে হওক বা মানুহৰ মুখে হয় আমি শুনিছো হয় সেই ঠাইখন এখন খুব প্ৰসিদ্ধ ঠাই নহয় জানো ঠাই ক'ব পাৰি প্ৰসিদ্ধ সিদ্ধ ঠাই এ শিৱসাগৰৰ বিষয়ে আপুনি যি শুনিছে বা অ' যি জানে অকনমান মোক শিৱসাগৰৰ বিষয়ে এ ক'ব পাৰিবনে?
হয় হয় তাৰ বিষয়ে মই যিখিনি ঠাইৰ নাম জানো তাৰ বিষয়ে অলপমান কৈ দিম বাৰু কিবা নোৱাৰিলে আপুনি কৈ দিব হয়
হয় হয় নিশ্চয় মই কৈ দিম মই যি যিখিনি জ্ঞাত বা মই যিখিনি জানো ময়ো জনাবলৈ আপোনাক চেষ্টা কৰিম হয় কওকচোন আপুনি শিৱসাগৰৰ বিষয়ে অকনমান
হয় মই জনাত শিৱসাগৰত কেইখনমান ঠাইৰ বিষয়ে মই কৈ দি আছো যেনে অ শিৱসাগৰত বহুত প্ৰসিদ্ধ ঠাই তাতে বহুত ৰজা মহাৰাজাৰ মানে কি হয় অ
হয় আহোম এ ৰজাসকলে এতিয়া তাত এ ৰাজত্ব কৰিছে বা উম তাত বহুতো কীৰ্তি চিহ্ন মানে তেওঁলোকৰ এই স্থাপন কৰি থৈ গৈছে
হয় হয় হয় সেইবিলাক তাতে বহুত আছে মানে পুৰণি পুৰণি দিনৰ ব ৰজা মহাৰজাই কাৰ ঘৰ ৰংঘৰ কাৰেং ঘৰ সেইবিলাক বহুত আছে অ যেনে তলাত তল ঘৰ তাতে আম দেখা পোৱা যায় অহ ডাঙৰ শিলৰ সাঁকো দলং এখন পুৰণি প্ৰসিদ্ধ দলং এখন দেখা দেখিব পোৱা যায় তাৰ পাছত অ গলা ঘৰ বা সাৰ ঘৰ তাৰ পাছত ৰংঘৰ দেখিবলৈ পোৱা যায় তাৰপাছত কাৰেং ঘৰ দেখিবলৈ পোৱা যায় তাৰ পাছত আচান পীৰৰ দৰগাহ মুছলমানসকলৰ আজানপীৰৰ দৰগাহ এইবিলাক প্ৰসিদ্ধ ঠাই বা ঘৰ ৰং দেখিবলৈ পোৱা যায় ৰজা
হয় হয় নিশ্চয়
মহাৰাজা হয়
হয় হয় মই এই ঠাইখিনি হয় হয় কি কৈছিলে
হয় অ মই অ আপুনি ৰংঘৰ বুলি কোৱাৰ লগে লগে মোৰ মনলৈ এ প্ৰশ্ন এটা আহিলে অ ৰংঘৰটো কোনে নিৰ্মাণ কৰিছিলে আপুনি এই তাৰ বিষয়ে পুৰণা যিটো ৰংঘৰ আছিল যিটো মানে এ আমি জানো ৰংঘৰটো এতিয়া যিটো ৰংঘৰ আছে উম মানে নতুনকৈ এ অ প্ৰমত্ত সিংহই মানে নতুনকৈ স্থা পন কৰিছে যিটো ইটাৰে আছে তাৰ আগতেও মানে ৰংঘৰটো অ কি হাহৰ কণী বা অ কি কে খেৰ মাটিৰে যিটো ৰংঘৰ আছিল সেই ৰংঘৰটো কোনে নিৰ্মাণ কৰিছে আপুনি তাৰ বিষয়ে অকনমান মোক জ জনাব নিকি বা জানে নিকি আপুনি
হয় মই তাৰ বিষয়ে ইমান নাজানো আপুনি জানে যদি অলপ কৈ দিবচোন তাৰ বিষয়ে
হয় হয় অ হয় হয় অ ৰুদ্ৰসিংহৰ দিনত মানে প্ৰথমতে ৰংঘৰটো স্থাপন কৰা হৈছিলে বৰ্তমান প্ৰমোত্ত সিংহই তাক আকৌ নতুন হয় হয় হয় উম তাৰ উপৰিও মানে ৰুদ্ৰসিংহই মানে তাত। আৰু এটা মানে মাকৰ যিটো স্মৃতি হিচাপে জয়মতী। ৰুদ্ৰসিংঙৰ মাকৰ নাম জয়মতীৰ স্মৃতি হিচাপে এটা পুখুৰীও তাত সাজিছিল বনি আমি এ জানো বা সেইটো দে দেখা পাইছো সেইটো কওক। কোনটো পুখুৰী আপুনি জানেনে।
হয় পুখুৰীটোৰ নামটো মই ভালকে মনত নাই
হয় হয় জয়সাগৰ পুখুৰীতো হয় জয়সাগৰ পুখুৰী ৰুদ্ৰসিংহই মাকৰ স্মৃতিত। আহ এ খন্দাইছিল যিটো শিৱসাগৰতে। এটা খুব ইতিহাস প্ৰসিদ্ধ ঠাই তাত দূৰ দূৰণিৰ পৰা মানুহে ভ্ৰমণ। ফুৰিবলৈ আহে সেইটো চাবলৈ আহ তাত উপৰিও তাত আৰু বহুতো আছে ঠাই যিবোৰৰ বিষয়ে আমি আলোচনা কৰিব পাৰো।
সকলে ৰংঘৰত বিহু নৃত্য আহ।
হয় বিহু নৃত্য আমি অ এইটো বিহু নৃত্য পোন প্ৰথমতে ৰংঘৰৰ বাকৰিত তাতে বিহু নৃত্য প্ৰথমতে এ নাচিছিলে বা। অ তাতে তাতে আৰু কিছুমান খেলো খেলিছিলে বিহুৰ সময়ত। অ ম'হ যুজ হওক বা কুকুৰা যুঁজ যুজ তেনেকুৱা খেলবোৰ মানে এই বিহু। বিহুৰ সময়ত এ ৰংঘৰৰ বাকৰিত খেলিছিল বুলি আমি শুনিবলৈ পাইছো বা পঢ়িবলৈ পাইছো। উম হয় উম শিৱসাগৰৰ বিষয়ে আপুনি। আৰু কিবা উম জানি জানে নেকি তাৰ বিষয়ে আপুনি কিবা জ্ঞাত নেকি। তাত আৰু আহোমসকলৰ যিবোৰ মৈদাম বুলি কয় তাত আহোমসকল। সকলক সমাধিষ্ট কৰিছিলে সেই ঠাইখনৰ বিষয়ে আপুনি জানে নেকি কি বুলি কয় সেই ঠাইখনক।
হয় মৈদাম বুলি ক'লে মানে কি আ এই ৰজা যে ৰজা বিলাকৰ মানে কি মৃৃত। মৃত দেহটো। তাতে মানে ৰখা হয় বা তাতে পুতি থৈ দিয়া হয় তাৰ পাছত। অ ৰজাৰ যিহেতু ৰজাৰ। আহ ৰজাৰ মৃত মৃত দেহ দেহটো তাতে ৰখা হয় ধুনীয়া। তাকে সেই ঠাইখনৰ নাম দিয়া হয় আহ।
উম অ এতিয়া মৈদাম বুলি কোৱা হয় ন আহোমসকলৰ যত সমাধি। বা অ তেওঁলোকৰ মৃত মানুহবোৰক থোৱা হয়। তাত এ ঠাইখনৰ নাম আপুনি জানিবনে। ক'ত আছিল তাৰ মৈদাম মৈদাম আ শিৱসাগৰ। কোনখিন ঠাইত আছিল চৰাইদেউ মৈদাম। হয় মইয়ে কৈ দিছো বাৰু তাৰ চৰাইদেউ মৈদাম আছিল। অ যিখন মানে এতিয়া। অ সেই এখন আমাৰ ইউনেস্কোৰ যিটো ঐতিহ্য ক্ষেত্ৰ হিচাপে আমি জা জানো নতুনকৈ। সেইখন সাংস্কৃতিক আহ ইউনেস্কো ৱৰ্ল্ড। হেৰিতি চাইট সাংস্কৃতিক আ ঊনৈছকৰ পৰা মানে স্বীকৃতি পাইছে সেইটো উম আমি সকলোৱে। হয় হয় অ। শিৱসাগৰ খন এখন মানে এ এনেকুৱা এখন ঠাই যোৰ বিষয়ে মানে।
হয়
হয়তো নজনা মানুহ নাই বা অকল অসমৰে নহয়, খুব দূৰ-দূৰণি দেশ-বিদেশৰ মানুহেই ঠাইখনৰ না কথা জানে। বা সেই ঠাইখন চাবলৈ আহে, তাৰ যিটো প্ৰাক প্ৰাকৃতিক সৌন্দৰ্য বা আহোম সকলৰ এ এ, যি ৰাজত্ব কৰিছিলে যে, তাৰ কিছুমান খুব ধুনীয়া তাত স্মৃতি হিচাপে আজিলৈ থাকি গৈছে, গতিকে খুব ভাল-ভাল এখন ঠাই আমাৰ অসমতে আছে, আমি তাক লৈ গৌৰৱ কৰিব পাৰো। উম, হয়, তাত ভ্ৰমণ কৰিবলৈ গ'লে আপুনি এ ভাবে নে, তাত কিবা আমাৰ অকনমান হ'লেও আমাৰ জ্ঞান লাভ বা আমি কিবা শিকিবলৈ পাম বুলি আপুনি ভাবেনে?
হয়, ভাবো, ভাবো। আজিকালিতো ইয়াৰ পৰা বহুত অ পৰীক্ষাত বা কম অ, প্ৰতিযোগিতামূলক পৰীক্ষাত বহুত তাৰ বিষয়ে বহুত আহে। তেনেকুৱা কৈ কিতাপত পায়, ল'ৰা-ছোৱালী সকলে পঢ়ে। তাৰ বিষয়ে আজিকালি নজনা মানুহ নাই চাগে, মই এইটো ভাবো।
হয়, হয়, অ, তাত মানে ভ্ৰমণ কৰিবলৈ গ'লে নিশ্চয় নিশ্চয় আমাৰ লাভেই হ'ব ন, কিবা হ'লে শিকিবলৈ পাম। কাৰেং ঘৰৰ কথা শিকিবলৈ পাম, তলাতল ঘৰৰ কথা শিকিবলৈ পাম।
হয়, হয়, হয়। তাতে শিৱসাগৰ, শিৱদৌল বুলি
হয়, হয়, এটা শিৱদৌল বুলি এটা তাত প্ৰসিদ্ধ এটা শিৱদৌল আছে তাত। মন্দিৰ এটা আছে, তাতো মানুহে ভ্ৰমণ কৰিবলৈ যায়। আপোনাৰ কেতিয়াবা মানে ইচ্ছা আছেনে যে, এবাৰ হ'লেও মই শিৱসাগৰত যাম, তাৰ উম যিটো ঐতিহাসিক সৌন্দৰ্য, তাক মই উপভোগ কৰিম, তেনেকুৱা আপোনাৰ কেতিয়াবা মন যায় নে?
হয়, হয়, যায়, যায়, যায়। অ, যায়। আমাৰ ওচৰ ফালেটো কথাই নাছিল না, আমাৰ এতিয়া অলপ দূৰ হয় বা অহা-যোৱাত অলপ অসুবিধা হয়, সেইকাৰণে আমাৰ এনেকুৱা কিবা গৰম বন্ধ হওক, কেতিয়াবা কিবা কামৰ পৰা অলপ মানে অ, নিজকে যদি অলপমান ক'তবা ফুৰিবলৈ যাওঁ বুলি ভাবিলেও মানে অলপ দূৰ হয়, সেইকাৰণে আমাৰ যোৱা নহয়। বাকী, আমি পাছলৈ চেষ্টা কৰিম যাবলৈ তাত। বা ফুৰিবলৈ যোৱাৰ অলপ চেষ্টা কৰি আছো।
হয়, হয়, তাত গ'লে আপোনালোকে, তাত গ'লে আপোনালোকে নিশ্চয় মানে এ, তাৰ বিষয়ে আৰু ভালকৈ জানিব বা ভালদৰে জানিব। আনকো তাৰ বিষয়ে আপুনি দুই এষাৰ ক'ব পাৰিব, আহ, মই ভাবো আৰু, তাত অ এবাৰ হ'লেও যাব লাগে, ভ্ৰমণ কৰিব লাগে। সেই ঐতিহাসিক ঠাইবোৰ চাব লাগে। উম, এইখিনিয়ে মই শিৱসাগৰ বিষয়ে মই ভাবো আৰু বা আনকো কম যে, এবাৰ হ'লেও যাব লাগে তাত। উম। লগত মানে শিৱসাগৰৰ কথা আলোচনা কৰি আপুনি যিখিনি মানে তাৰ বিষয়ে জানে মোক জনালে। জানিবলৈ পাই মোৰ খুব ভাল লাগিল উ। পিছলৈ বাৰু
বিচাৰিছিলো।
অঁ কওক কওক, হয় কওক শুনি আছোঁ।
আপোনি কথা শুধিবলৈ বিচাৰিছিলো যেনে আহ আমি আমাৰ বিহুৰ টাইমত আহ ৰংঘৰত বাকৰিৰ পৰাই সেই খেলবিলাক আ আৰম্ভণি হৈছিল সেই খেলবিলাকৰ বিষয়ে অলপমান জানে নে বা কনিজ
হয় হয় অ হয় তাত ম'হ যুজ বা কণী যুজ কুক কুৰা যুঁজ তেনেকুৱা খেলবোৰ ৰংঘৰৰ বাকৰিতে সেই আহোমৰ অ দিনতেই আৰম্ভ হৈছিলে আৰু সেই পৰম্পৰাটো মানে আজিলৈ চলি আছে বা তাৰ পৰাই হয়তো বেলেগ বেলেগ উম ঠাইতো মানে সেই বিহুৰ দিনাখন সে ম'হ যুজ কুকুৰা যুজ এ অ খেলাৰ এটা পৰম্পৰা আছে আ য'ত মানে দুটা ম'হৰ মাজত এ যুজ যু যুদ্ধ হয় মহ' যুঁজটো তাকে কয় দুটা মহ'ৰ মাজত যুদ্ধ হয় যে তাৰ একজনে এট এজ এজ যি এজ জয় হয় বা আনজনে হাৰে। এ ঠিক তেনেদৰে কুকুৰা যুঁজো তাত এ মানে খুব ধুনীয়াকৈ খেলা হয়। বা হাৰা জি কা সকলৰে কু কুনোবা এজনৰ মাজত হয়ে দুয়োজনৰ মাজত এজন হাৰিব এজন জিকিব। তাৰ পৰা এতিয়ালৈ পৰম্পৰাটো মানে চলি আহি আছে আজিলৈ। আৰু এতিয়া সকলোতে সেই ৰংঘৰৰ বাকৰিৰ পৰা আদি ক আৰম্ভ কৰি এতিয়া সকলোতে আমাৰ এই পৰম্পৰাটো অ চলি আছে। অঁ বাৰু আপোনাৰ লগত কথা পাতি ভাল লাগিলে মই অম আপোনাক আকৌ মানে কেতিয়াবা লগ পাম বা আ তাত আপোনা এবাৰ হলেও অ যাবলৈ মই আপোনাক অনুৰোধ জনালো। অ ভাল লাগিলে ধন্যবাদ।
জানিবলৈ পালো।